হেল্ল'।
হেল্ল', অ', কোৱা।
অ', কি কৰি আছ?
এনে আছো দিয়া, তুমি কি কৰি আছা?
মই এতিয়া এই আত যাব ওলাইছো ছিলো গাঁৱত
আচ্ছা অ', গাঁৱত যোৱা নেকি এতিয়া? অ', ক'ত আছে তোমাৰ গাঁও? অ', যাওঁ মানে এই হৈ গ'ল এতিয়াতো এবছৰ হৈ গ'ল যোৱাই নাই গাঁৱত। আগতে গৈছিলো বহুত গৈছিলো।
মোৰো এনেকা হৈছে এবছৰ দুইবছৰ পিছতহে যোৱা হৈ যায় আজি
হয় হয়। অ', আজিকালি সেনেকুৱাই হয়, আৰু গ'লেও মানে ইমান থাকিবও নোৱাৰি
থাকিব নোৱাৰে অ', আৰু গ ইমান দিনৰ মূৰত গ'লে আৰু থাকিবই নোপোৱাই যদি যায় কেনে ভাল নালাগে।
অ', অ' সঁচা, সেইটো ঠিকেই ক'লা তুমি। ভাল নালাগে এনেকুৱা। এনে গাঁৱত কোন কোন আছে তোমাৰ?
আমাৰ মামাহঁতৰ ঘৰ, মামা আছে। নানি নানা নাই। মামাহত তাতে যাওঁ।
অ' ভাল লাগেনে যাই?
অ' ভাল লাগে, খেতি পথাৰ চব আছে ন' ভাল লাগে চাই কেনে।
অ', অ' সেইটোতো হয়, মোকো গাঁৱত সেইটোৱে ভাল লাগে আৰু সেইবোৰে খেতি প এনে ফুৰিব যোৱানে গাঁৱত গ'লে?
অ' ফুৰিব যাও ইমান, আমাৰ মানে বহুত আলহী আছে যি, ইমানটো আলহী বা যোৱাতে যোৱাতে মানে তোমাৰ শেষে নহয়। মামা মামা অ' মানে আমাৰ মাহঁতৰ চব কিবা আলহী আছে মানে, মাহঁতৰ আলহী বৰ ডাঙৰ ন'। ত' সেইকৰণে যাওঁ চবৰ ঘৰতে। মামা বহুতটা মামা আছে। দেউতাৰ গাঁৱত ত' ইটোৱে, আমি য'ত থাকো ইটোয়ে হয়।
অ', অ', অ', অ' এনে গৈছিলানে ইউ পিক?
ইউ পিত গৈছিলোঁ, নাই নাই যোৱা নাই যোৱা নাই, গৈছিলোঁ বোলে নাই যোৱা, মাহঁতে গৈছিলে।
অ', অ', অ' তুমি যোৱা নাই।
অ' হ মই যোৱা নাই।
আচ্ছা, যাব মন যায়নে?
যাম যাম বুলি ভাবিছোঁ। এইবছৰ কিবা হয়, যাও বুলি ভাবিছিলোঁৱে। অ' তুমি যোৱা নে, তোমাৰ পাপাহতৰ গাওঁ না মাহঁতৰ গাঁৱত?
মই মোৰ পাপাহঁতৰ গাঁওতো আছে বৰপেটা।
অ' আমাৰ বৰপেটাই হয় মাহত।
অ' বৰ বৰপেটাই হয় নেকি অ'।
ভাল লাগে তো দিয়া লগ কৰিম দিয়া কেতিয়াবা এনে গ'লে, কবা মোক লগ ধৰিম তোমাৰ লগত।
বৰবেটা কি কোনটো গাঁৱত?
বৰপেটা মই ইমান ভালকে নাজানো, মই মানে আগতে গৈছিলোঁ সৰু থাকোতে গৈছিলোঁ, এই তেতিয়া নাজানো ইমান।
যেনেকে নলবাৰী ভেলা সেইবোৰ থাকে ন'?
অ', অ'। বৰপেটা হয় বৰপেটা কিবা এটা জাগাৰ নাম আছিল ত' পাহৰি গৈছোঁ মই, দেউতাই গম পাই আৰু কি হয়। আগতে সৰু থাকোতে গৈছিলোঁ, দেউতাই তাতে থাকিছিলে আগৰপৰা তাতে কাম কৰিছিলে। সেইকাৰণে তাতে গৈছিলোঁ। অ' তোমাৰ তোমাৰ দেউতাৰ মানে তুমি য'ত থাকা তাতে হয় ন' আৰু ইউ পিত হয় ন' মেইন? গাওঁ, অ'। এ, দেউতাৰ গাঁৱত কেতিয়াবা যাবানে আৰু?
যাম বুলি ভাবিছোঁ, এবাৰ যাওঁ নেকি আৰু গ'লে মানে বহুত দূৰ ন'। এসপ্তাহ থাকিবই লাগিব, এসপ্তাহত মানে যাবই তোমাৰ।
অ' গোটেই ফেমিলিয়ে আছে নেকি দেউতাৰ?
অ' নাই কা আমাৰ দাদা দাদি নাই মানে, আমাৰ
অ' আচ্ছা।
খালি দেউতাৰ ভাই ভাইৰ ককাই আছে।
অ', অ', অ'। হয়, কি তোমালোকৰ কি বহুত ডাঙৰ ফেমিলি নেকি?
ডাঙৰ মানে জইন ফেমিলি নহয়, তাৰমানে চিংগেল তাকো মানে ভায়েক ইউপিত থাকে মানে ন' মানে আলহী চালহী হেনেকা।
সেনেকুৱা।
এনেকুৱা যে আৰু।
অ', কেতিয়া ব আহ ন তাহতে।
অ', আহে।
অ', আহিলে কিমান দিন বহে এনে?
থাকে।
উম।
এসাপ্তাহ মানে থাকে।
অ', এসপ্তাহ থাকে ন আৰু আহাতে যা যোৱাতেতো টাইমো লাগে ন? তিনিদিন, চাৰিদিন লাগে চাগে সেইকাৰণে।
সেইকাৰণে থাকাও যায় লোৱা আৰু সিহঁতে মাতে কোনো আমা সিখিনি আমাক মানে বিয়াটো মাতিছিল সিহঁতে। কিন্তু সেইখিনি টাইমতে মোৰ এক্জাম থাকি গ'ল কলেজৰ।
অ', সেনেকুৱা মোৰো এনেকুৱাই হৈছিলে এবাৰ। মোৰ বাৰ বেয়া আছিল বিয়া আছিল তাৰ পিছত মই যাবই পাৰা নাই মোৰ এক্জাম আছিল নাইনৰ। মই নাইনত পঢ়ি আছিলোঁ তেতিয়া।
অ', অ'হয় দে এক্জাম বোৰ ন আশা মন যায় ন যাব।
হয়, মোৰ মোৰ বৰ আশা আছিল মানে বাৰ বিয়া চোৱাতো। এ এজনী বা আছিল মোৰ এ পেহীৰ ছোৱালী হয়।
অ', অ' হয়।
আৰু আছে চবোৰ ল'ৰাই আছে বা এজনীয়ে আছিল আৰু তাৰ তাইো বেষ্ট চাব মন আছিল কিন্তু এই একজামৰ কাৰণে যাবই পাৰা নাই।
সেইয়েতো এই একজামটোৰ কাৰণে কেতিয়াবা, কেতিয়াবা বেয়াও লাগে খঙো উঠে।
হয়, সেইটোতো হয়। এ তুমি এনে চাইছানে এনে নিজৰ ৰিলেটিভচৰ বিয়াবোৰ চাইছানে।
অ', মই গৈছিলোঁ মামাৰ ছোৱালী বিয়া আছিল বহুত ভাল লাগে দেই গাঁওত। পিনে ধুনীয়া ফুুল। হয় চবেই থাকে।
অ', নিজৰ মানুহৰ বেয়া হ'লে ভাল লাগে কিন্তু ন।
অ', অ' আৰু যোননে নিজৰ মামাৰ ছোৱালী তোৱালী কাজিন বহুত ভাল লাগে সেনেকা।
তেতিয়াতো আৰু ভাল লাগে আৰু।
পুৰা তুমি মানে দুই দিন। অ', দুই তিনিদিন আগতে যাবা লাগে গাও হৈ যায় দূৰ ন আহি তাৰ পিছত। আৰু বিয়াৰ দুই দিন আগতে বেছি ভাল লাগে তাত। মানে তুমি বিয়াৰ দিনা গৈ কেনে তোক বেলেগৰ বিয়াত এ খাই কেনে আহি। সেনেকা ভাল নালাগে পুৰা। পুৰা কালচাৰ এইটো আমাৰ যে কি কি কৰিব লাগে নিয়ম নীতি সেইবোৰম থাকে নহয় ৰভা পাতে ৰভাত কি, কি। কৰে হালধি এইগিলা ভাল, ভাল লাগে।
অ', মোৰো সেই অ', মোৰো সেইবোৰ ভাল লাগে মেহেনন্দি লগালে নিজেও লগাব। পাৰি ন সেনেকোৱা। আৰু বেলেগৰ বিয়াত সেনেকে লগাব নোৱাৰি ন নিজৰ বিয়া হ'ল নিজৰ মানে ৰিলেটিভ। ৰ বিয়া হলে নিজেও লগাব পাৰি সেনেকুৱা হয় তেতিয়া ভাল লাগে।
বেলেগ হৈ যায় ন দৌৰা দৌৰি কিবা কিবি কামো কৰা।
হয়, সেইবোৰত মানে ল'ৰা সৰু, সৰু ল'ৰা ছোৱালীয়ে বেছিকে এনজয় কৰে।
অ'।
এতিয়া ভাল লাগে আৰু নিজকেও ভাল লাগে ন, এতিয়া মোৰ আৰু আছে। এজন দাদাৰ তেওঁৰো বেয়া হব আকৌ যাম। বুলি ভাবি আছোঁ হাফলঙত বিয়া হব বোলে। ছোৱালী টো হাফলঙৰ হয় অ', ভাল লাগে হাফলং। অ, অ, আমি আমি যাম ন তেতিয়া লবলৈ যাম। কইনা অ ভাল লাগিব নে এনেে দূৰ দূৰ জোগাত ফুৰিব গলে
ভাল ভাল লাগে আৰু হাফলং বহুত ধুনীয়া জেগা ন। তাপৰা বহুত ধুনিয়ীয়া ঠাণ্ডা মানে হিল ষ্টেশচন ধুনীয়া একদম শ্বিলঙৰ দৰে ভাগ আহিব তোমাৰ।
হয় সেইকাৰণে তো ভাল লাগি তুমি এনেকুৱা বিয়াত মানে দূ দূৰ জাগাত গৈছা নে?
মই যাই পোৱা নাই বোৰ যাত খালি আমাৰ মামাৰ ঘৰতে ভেলা বৰপেটাত। তাতে গৈছিলো।
অ, অ, বৰপেটাটা ভেলা ন? অ, তাতে। অ, তাতেো ওচৰতে আছে তোমাৰ বেছি টাইমো নালাগে ন বৰপেটা যোৱাত তো?
অ, মোৰ আছে ৰ'বা আৰু কাজেন বা দাদাহেহত আছে সিহঁতেৰ বা ক'ত বিয়া পাতে। সিহঁতও লাগিব তেতিয়া যদি দূৰত পাতে এনজয় কৰিম আৰু।
অ, দূৰত পাতিলেতো ভালেই ন? এতিয়া আৰু এনেই বাহঁতৰ বিয়া হৈছে নে তোমাৰ?
বাহতে চবেই বিয়া হৈয়ে গ'ল এতিয়া খালি এজন আৰু দুজনী আছে। দুজনী আছে কাজিন ওচৰতে আছে সিহঁতৰ ত।
অ, ওচৰতে আছে এনে ত যোৱা নে বাৰ লগত লগ ধৰিব যোৱা নে?
অ, অ, মই ইয়াতে হালদি বাগান মেঘালয় চাইদ পৰে হালদি বাগানতে থাকে ওচৰতে ভালে সিহঁতৰ জোগাতো বেলেগ। মানে তুমি মেঘালয়ত সোমালা নে তোমাৰ মানে গম পাব বেলেগ জাগগাতেে সোমাইছোঁ বুলি কেনে। অলপ দূৰ হলেও বেলেগ মানে পুৰা সিহঁতৰ জাগাবোৰো ধুনীয়া ধুনীয়া একদম গছ গছনিৰে ভৰা পাহাৰ চাহাৰ আছে ভাল লাগে। গাঁও নহয় মানে পাহাৰ আছে নিজৰা আছে। আ ধান খেতি আছে সেইবোৰ আছে মানে খাচিয় বোৰ।
পাহাৰ এইটো চাইডত যোৱা নাই মানে এনেই গৈছো তোমাৰ ৰ'দেদি গৈছোঁ ন। এনেই ফুৰিব নহয় তে তোমাৰ এনেকুৱা গাঁও এৰিয়াত যোৱা নাই গাঁও এৰিয়াাতো ভাল আছে। ভাল আছে ন মেঘালয়?
তুমি মানে তুমি যাবা ইমান পাহাৰৰ পিছত যাবা তুমি ধুনীয়াাকৈ খেতি দেখাব তাৰ চাইডত পাহাৰ তামোলৰ বাগান ৰাস্তাও ধুনীয়া।
কি হৰ খেতি হয় ততে?
তাতে বেছি আনাৰসৰ খেতি বেছি কৰে আছে। চাউলৰ খেতি ইমান নকৰে চাউলৰ ক কৰে কোনটো মানে একে সময়ত ক যে গাও পিনে দুইবাৰ লাই ন ধান কোনটো তাতে এবাৰেই লাগায়।
অ, তুমি লগাই পাইছা নে ধান গাঁৱত?
মই পোৱা নাই। মোক মস্ত ভয় লাগে মানে বোকাত সোমাব ভাল নালাগে বোকা বেয়া
থাকে ন সেইকাৰণে জোখৰে বয় লাগে।
ভ লাগে বহুত ভয় সেইকাৰণে আৰু সোমাই আমি যাই পোৱা নাই ন কোনো মন আছে কঠীয়া ৰুব মন আছে কিন্তু মা মানে কি হয় যে আমি গৈ কেনে এদিন থাকো পিছদিনাখন আৰু আহি যাওঁ সেনেকা হৈ
অ, মা মা-মামাহঁতৰ আছে নে? পুখুৰী নিজৰ ধান খেতি আছে নে?
অ আছে আছে খেতি আছে পুখুৰীও আছে আৰু আমাৰ যাৱ সময় কেতিয়া ৰে জানুৱাৰী টাইমত যাওঁ তেতিয়া পানীও নাথাকে পুখুৰীত। ধানো নাথাকে চব লগোৱাই হৈ যায়।
উম, উম, সেইটো ধান খাই, সেইটোয়ে খাই চাগে চাউল ঘৰতে
অ', অ', ঘৰৰ চাউৰে খা ন মামাহঁত সৰিয়হ, নিজৰ তেল নিজৰে ঘৰ তেল
সৰিয় নিজৰে, অ', ভালেই চ অ
চাবাচোন লোকেল বস্তু খাই, থে আমাকো দিয়ে কেতিয়াবা, কেতিয়াবা, আৰু কেতিয়াবা, গ যিখিনি সময়ত গৈ পালে দিয়েই মানে, তুমি সেইখিনি সময়ত গৈ পাবা লাগিব
অ', গৈ পাল তাক অ', অ', সেইকাৰণে, আৰু বেছিও ন বেছি
অ', বেচে অ', কোনটো মানে সৰিয়হৰ তেলতো, নিজৰ ঘৰতে লগা যায় এনেকাে মানে লাগি যায় বিক্ৰী নহয় বেছি, কি এইবছৰ মানে, এবছৰৰ কাৰণে লাগি যায়, নিজৰ ঘৰতে তেল ইমান নাগে আৰু এবছৰ
অ', অ', হয়, হয়, ঠিকেই ক'লা তুমি
ইমান নোলায় তেল, এ যেনেকে পেৰিলে বেছি তেল নোলায়
এ, দেহা পাইছিলা নে, কেনেককা পেৰে
কিন্তু, যাই পোৱা নাই মই, এনে মোবাইল চিছো কিন্তু মই যাম ৰবা এনে সৰিয়হ যদিও কাটে, তেতিয়া মই যাম সেইখিনি সময়তে কাজিন বা
অ', এইটো সৰিয়হৰ ফুল কেইটা ভাল লাগে না চাওঁতে
হা হালধিয়া হৈ থ
অ', সেইটো ফুলটো ভাল লাগে মই এবাৰ গৈছিলো ফুৰিবলৈ পবিতাৰ তাতে, ইমান আছিল সৰিয়হৰ তেল এইটো গছটো ইমান ভাল লাগিছে, ফুল তাতে ইমান ফটো চটো তুলিছো, ভাল লাগিল
অ', সেইখিনি টাইম সেইখিনি সময়ত গ'লা নহয় তোমাৰ মানে ফটো ক্লিক কৰিব মনে যাব, তোমাৰ তাতে মন যাব, মাজতে ইমান ধুনীয়া দেখা যায় হাল দি হালধীয়া, তাৰে মাজত তুমি ফটো উঠিবা পুৰা ধুনীয়া ভিউ আহে একদম
অ', অ', সেইকাৰণে ভাল লাগে
অ', দিয়া হ'ব দিয়া নহ'লে হা
অ ', অ', দিয়া ঠিক আছে
থেংক ইউ, থেংক ইউ, তোমাৰ লগত কথা পাতি ভাল লাগিল